হেল্ল' কোৱা। এয়া আছো, তুমি?
অ ময়ো আছো এনেই। ভাত-পানী খালা?
বনাব লাগিব।
অহ নাই বনোৱা নেকি? নাই, নাই।
হুম। অঁ।
বাকী উ পঢ়া-শুনা কেনেকুৱা চলি আছে?
পঢ়া-শুনা মানে ঠিকে চলি আছে বাৰু।
অঁ।
কৰি আছোঁ আৰু।
অহ কিহত পঢ়ি আছা পিছে?
হেৰি কৰিছিলো, মানে যোৱা বছৰে কমপ্লিট হৈছিলে।
অহ।
এৰিয়াৰ লগা কাৰণে এইবাৰ পলিটিকেল চাইন্সত মানে দিলো এক্সামটো। এতিয়া এম এ এন্ট্ৰেন্স এক্সামৰ কাৰণে এপ্লাই কৰিছোঁ বাৰু। গুৱাহাটী ইউনিভাৰ্চিটিত তিনি তাৰিখে এক্জাম আছে। তাৰ কাৰণে প্ৰিপেয়াৰ কৰি আছো।
অঁ।
তুমি?
মই পঢ়ি আছো, ডিগ্ৰী।
মতে কি
উম।
তাকে এনেই ক'তো ফুৰিব যোৱা নাই?
নাই, যাম হে।
হেল্ল'
অ যামহে কৈছো, যোৱা নাই বাৰু।
যোৱা নাই।
নাই, তুমি যাবা নেকি কৰবালে?
তাকে যাবতো লাগিছিলে ন? ঘৰতনো কিমান থাকিবা?
সেইটোয়েতো আমনি লাগি গৈছে গৈ আৰু থাকি থাকি।
তাকে অ, কিমান থাকিবা কাম বিলাক কৰি কৰি। হেৰি মুভি চাব যাবানে নে ফুৰিব যাবা?
নাই। ফুৰিবলৈও যাম, মুভি চাব যোৱা যদি যাম বাৰু।
ও, দুখনকে ভাল মুভি ৰিলিজ হৈছে ন?
আঅ।
চাব যাব পাৰি।
উম ময়ো যোৱা নাই বাৰু, যাম যাম কে আছে। অ।
উ তোমাৰ এনে কোনোবা লগৰ আছে যদি ক'বা।
উম কম বাৰু। আছে দুজনী মান।
উম ময়ো মোৰ লগৰ বিলাকক কম যায় যদি। একেলগে চোৱাও হব, ভালো লাগিব। হুম?
অ অকলে অক ভাল নালাগ লৈ
উম অকলে অকলেনো কি ইনজয় কৰিবা ন
তাকেইতো লগ এটা হলে ভাল আৰু
ধুনীয়াকে মুভি চুভি চাই কৰি কিবা কিনি খাই ন ক দেইকে আহিম আৰু
হয়
এনেইতো সদায় ঘৰতে থাকা হয়
আহ
এনে গুৱাহাটী গৈ পাইছা নাই
উম নাই যোৱা নাই বৰ্তমান যাম বুলি ভাবি আছো আৰু
উম চাবলগীয়া বস্তু ঢেৰ আছে ন তাত
আহ ঢেৰ আছে
আকৌ মাজতে অম্বুবাচী মেলাও হৈ গ'ল ন হেল্ল'
অ মেলা চাব গৈছিলা নে নাই কৈছো
নাই মেলা চাবতো যোৱা নাই বাৰু এ যোৱা মানুহ নাই অ লগত সেইটোহে দিগদাৰ ইমান দূৰ উকলে যাব নিদিব
অ লগ হলে ভাল আৰু
অঁ লগ এটা হ'লে যাবও দিলে যেনিবা চিন্তা নাথাকে যে ইহঁতৰ লগত গৈছে অকলেকলে গ'লে এতিয়া যাব নিদিব ন ইমান দূৰ কাৰ লগত যাবি কাৰ লগত আহিবি অকলে এৰি দিব নোৱাৰি আজিকালি সেয়ে অকলে এৰি দিব নোৱাৰি আজিকালি ন কেনেকুৱা কেনেকুৱা কথা হৈ আছে এতিয়া উম দিনকাল বেয়া মানে একেবাৰে বেয়া আমাৰ কাৰণে
সেইটোয়েতো
যাব নোৱাৰা এতিয়া হয়টো ঘৰৰ মানুহ লাগিব নহলে চিনাকি মানুহ লাগিব তাকে তেনেকে চিনাকি মানুহ হোৱা হয় ধুনীয়াকে ঘুৰিব ফুৰিব পাৰিলো হয় চাব লগীয়া জেগাও ঢেৰ আছে তাত বাকী তোমালোকৰ মাহঁতে ফুৰিব নাযায় তেনেকে
উম যায়
হুম
গৈ থাকে বাৰু মইও যাওঁ তাত যোৱা নাই গুৱাহাটীৰ ফালে যোৱা নাই এনেই ইফালে গৈছো বাৰু অ
উম পাৰ্কে চাৰ্কে এনে ঘূৰো অ মইও যোৱা নাই তেনেকে এনেই একজাম দিবৰ কাৰণে যাওঁ।
অঁ!
কিবা কামত যাওঁ এনেই যাব ঘৰৰ পৰা নিদিয়ে বাৰু।
সেইটোৱেইটো কতনো দিব এনেই-এনেই যাব।
নহয় ফুৰিব কাৰণে কেতিয়াবা আৰু কিবা চাবলৈ, কৰিবলৈ জুচ চাবলৈ মন যাই দিয়াচোন, এ সৰুতে যি যোৱা এবাৰ আৰু জোৰ চাই আহা। সেয়াই তাকো বেমাৰৰ কাৰণে গৈছিলো। মায়ে-মায়ে কলে আৰু পইচাটোতো দিব লাগিবই চাই আহোঁগে এনেও। এনেওতো দিব লাগিবই তেনেও দিব লাগিবই।
সেইটোৱেই তো।
উম মানে এ-এদিনত চাওঁ বুলি কৈ চাই শেষ কৰিব নোৱাৰা।
আহ!
তাত থাকিব লাগিব, থাকি ভালকে চাই আহিব লাগিব।
তাকে গ'লে মানে দুদিন তিনিদিনৰ মান একে আহ! মানলৈ যাব লাগিব, তেতিয়াহে ঘূৰা হব।
উম! ভালো লাগে, লগৰ লগ এটা হ'লে, গাড়ী-চাড়ী এখন হলে বেছি ভাল গম পাইছে নে? নহ'লে খৰচা তাত বেছি হয়। নিজৰ গাড়ী নহলে, তাত খৰচাটো মানে কি নিজৰ হিচাপত যদি ভালকে চলা তেহেহে তুমি চলিব পাৰিবা?
আহ!
নহ'লে বহুত খৰচা তাত, তোমাৰ মানে পানী একে পইচা একে পানী নিচি তেনেকে যাব।
তাকেহে যায়ও বাৰু তাত আৰু বস্তুও কিছু কিছুমান বহুত দামো আছে।
উম! আমাৰ ইয়াৰ নিচা নহয়-নহয় দামবিলাক আমাৰ ইয়াত য'ত বিশ টকা বস্তু তাত ন এশ টকা হ'ব সেইটো বস্তু।
হুম! এইটোত চলিব লাগিব আৰু। তাৰ মানুহবিলাক কেনেকুৱা জানা, এখন ঘৰত এজন মানুহে কাম কৰিলে নহব গোটেই পৰিয়ালটোৱে কাম কৰিলে খাবলৈ হ'ব। পাইছা এনেকুৱা মানে নাটনি জেগা তাত কাম কৰিবই লাগিব। যি নেকি, যি নেকি বস্তুৰ দাম কৰিবতো লাগিবই। এজনে খোৱালেও নহ'ব।
তাকেইতো, বস্তুৰো যি দাম।
পইচাখিনি আৰু আমাৰ তাৰপৰাইতো চব বস্তু আহে কিন্তু আমাৰ ইয়াত কম দাম কিবা এটা হ'লেও। তাত বহুত দাম। য উম! যোনবিলাক বস্তু মানে বিকা নাযায় সেইবোৰ বস্তু কম দামত দি দিয়ে।
অঁ।
নহয় এইটাৰ মা-মাজতে হেৰি ভিডিঅ' পাইছিলো। কিবা তাতে তাৰে ফেঞ্চি বজাৰ নে ক'ত বোলে ত্ৰিশ টকাত আহ গাৰ্লছৰ কিবা হেৰি পাই আছে, টপ দি আছে। মানে ভালেই বহুত মানুহে মানে লৈ আছে।
উ ।
আমাৰ ইয়াততো নিদিয়ে মানে কিয় জানা, সেইবিলাক বস্তুত মানে সেইবিলাক জেগাত মানে বস্তুবিলাক এভেইলেবল ন। এতিয়া পেলা-পেলাই দিব নোৱাৰে। উম! মানে কম দামতে দি-দি-দিয়ে। অ কম দামতে দি-দি-দিয়ে লোকচান হোৱাতকে।
আহ!
নানিব লাগে খুব ভাল পায় তাৰ আৰু এই বেছিকে পাহাৰীয়া মানুহ বিলাকে নিয়ে।
সেইটোয়ে আৰু।
আমাৰ অসমীয়া মানুহবোৰতো একো নায়েই।
উম তাকে।
এই সিহঁতে। পাহাৰীয়া বিলাকেহে বেছিকে সেইবিলাকৰ মানে আহি লব পাৰে।
অঁ।
সিহঁতে আগতে গম পায় ক'ত কি দিছে আমাৰ ইয়াত আকৌ এখন তেনেকুৱা একো অফাৰ নাই জানানে। মেলা চেলা এখনো ভালকে নবহে যাবলৈও।
সেইটোৱেইেতটো।
বস্তুবিলাকৰো দাম বঢ়াই দিয়েগে তুমি চুবও নোৱাৰা।
হা।
কেতিয়াবা তাত অফাৰ দিয়ে, কিন্তু চব বস্তুৱে দ দাম নহ'ব সেইটো কথা নহয়। মানে জেগাতটো মানে ভালো বেয়াও, তুমি থাকিব জানিব লাগিব তাত। যদি তুমি পঢ়িব যোৱা ন
অঁ।
মানে হাল কাল বিলাক। প্ৰথম জানি ল'ব লাগিব নহ'লে আৰু ঠিক নাই তাৰ মানুহবিলাক কেনেকুৱা। অকমান চলিব। জান লাগিব তাত, আৰু পইচা খৰচাটো কবই নালাগে ওলাই গলে তোমাৰ পাঁচশ টকা। খছা।
উম হ'বই তাত আৰু বস্তুৰো দাম যিহেতু আৰু গাড়ী ভড়াৰো দামেই আছে চাগে জাকে।
ই আই ঔ বহুত দাম তাত নোৱাৰা। আমাৰ ইয়াৰ পৰাই যদি তালৈ যদি ছ হেজাৰ সাত হাজাৰ টকা ল'ব পাৰে তেতিয়াহ'লে তাতনো কিমান দাম হ'ব গাড়ী বিলাকৰ?
সেইটোৱেইেতো।
বহুত দাম বুইছা চলিবৰ কাৰণে তাত। মইটো তাকে ভাবিছো এক্জামতটো দিম হয়। এতিয়া, তাত থকা খৰচা খোৱা খৰচা। সেয়াও আহি পৰিলে, মানে ভাল কলেজ এখনৰ পৰা ডিগ্ৰীটো ললে ভাল লাগে দিয়া ন? মানে চাকৰি ক্ষেত্ৰত সেইটোৱে প্ৰথম সোধে যে তুমি কোনো কলেজৰ পৰা ডিগ্ৰী পাইছা।
উম।
তেতিয়া মানে চাকৰিতটো পোৱাৰ সম্ভাৱনাটো বেছি বাঢ়ি যায়, যে পোৱা কিবা ল'ৰাতটো, পঢ়াত অলপমান হলেও মানে চোকা আছে অলপমান হ'লেও। হয় টো তাৰ পাৰ্চেণ্টিগ কম হব পাৰে, কিন্তু চিত পাইছে যে হয়তো কিবা কাৰণত পাইছে।
অহ।
মে কিবা এটা কৰি আৰু চিট এটা পাব ইচ্ছা আছে তাত। চাওঁ ভগৱানে কি কৰে ভালকে পঢ়ি শুনি ন। তাকে বোলো মাহঁতৰ লগত কালি ডিচকাচ কৰি আছিলো তাকে। গুৱাহাটী যাবি হয় এতিয়া তাৰে হালকাল মানুহ। বিলাক ভাল নহয় চলিব জানিব লাগিব আমাৰ নিচিনা মানুহ তাত চলিব নোৱাৰে ত। বেছি খাই মানুহক, বহুত বেয়া বেয়া মানুহ থাকে তাত। তই চলিব পাৰিবি জানো তাকে ভয়ো কৰিছে মা হতে।
অঁহ।
নোৱাৰে ইমান দূৰলে দিবলে যাবলে, ঘৰত থাকা ন, উম। ঘৰতে ঘৰৰ ওচৰতে যে কলেজখন মোৰ। চ' মানে এই দূৰত যোৱা বুলি ক'লে ভয় কৰে অকমান।
হয়তো কৰিবই বাৰু।
উম কিন্তু উপায় নাই পঢ়িবৰ কাৰণে যাব লাগিবই।
অ।
উম ঘৰত বহি থাকিলেনো কোনে তোমাক ঘৰতে চাকৰি দিব কোৱা।
সেইটোৱেতো।
ঘৰৰ পৰা ওলাই গলেহে তুমি কৰিব পাৰিবা কিবা এটা।
ঘৰত থাকিলে একো নাপায় আজিকালি।
তাকে বোলো। পঢ়ো ভালকে কি কৰো চাওঁ।
অহ। তাকে যাবা যদি কবা আৰু।
ঠিক আছে বাৰু মই তোমাক কম দিয়া ন!
অ হ'ব